অ', শুনিছো কি কৰি আছা?
এ মই এনে আছো ৰবা তুমি?
এ মই এনেই অলপ বাহিৰত ওলাই আহিছোঁ। গৰম লাগি আছিলে আহ অলপ গছ গছনিৰ তলত বহি আছে।
তাকে গছ গছনি তলত বহিলে ভাল তোমাৰ গাটো অলপ ঠা-ঠাণ্ডা পৰিব।
অ', ঠাণ্ডাও পৰিব অলপ ঠাণ্ডা ঠাণ্ডা বতাহও আহে। এতিয়া বৰ্তমানতো আমাৰ জীয়াই থকাটো
অলপ অলপ দি আছে গছৰ তলত দি থাকে নহয় অলপ অলপকে। লাহে লাহেকে বতাহ চলি থাকে। অ', সেইটোয়ে আৰু গছ গছনি ঠাণ্ডা আৰু। এতিয়াতো মানুহবোৰেও গছ গছনি কাটি কাটি শেষ কৰিছে আমাৰ পৰিৱেশটো।
তাকেইতো গছ গছনি কাটি কাটি মানুহবোৰে মানে কি যে শান্তি পাই মানুহবোৰে জানে আৰু।
অ', লাগতীয়াতকে বেছি কাটি আছে আৰু ৰোৱাটো নাই সেইদিনা বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই দেখিছোঁ। বহুত মানুহে বা গছ পুলি ৰুইকে মানে পুৰা ফটো দি আছে।
হে এইটো এক এক একদিন কৰি কেনে। চ'চিয়েল সামাজিক মাধ্যমৰ কাৰণে কৰি কিনে লাভ নাই ন তুমি।
এইটোতো সেইটোতো। আমি মানে অ সেইটো কৰিব লাগিব যে নিজৰ গছ গছনি বচাব এজন মানুহে মই দেখিছো সামাজিক মাধ্যমত তোমাৰ ৰেগিস্থান যে ৰেগিস্থান। তাতে মানে কি হয় পুৰা মানে গছ গছনি লগাই দিছে ৰেগিস্থানত। তোমাৰ যাতে গছ গছনি নুমোৱা জগত এনেকুৱা কাম কৰিব লাগে। কিছুমানে হয় হয়। সি মানে ৰেগিস্থনত আহ পুৰা হা পুৰা খেতি কৰি দিছে মানে গছ গছৰ।
তাতে তাতেতো গছে নাই ক'ব লাগিলে অকল কেকটাচ আছে।
কেকটচ আছে আৰু কিছুমান জোগাতো কেকটাচো নহয়।
কেকটাচো নাই আৰু তাতে পানীৰ গছ গছনি নাই কাৰণে পানীৰ পৰিমাণো বহুত কম।
হয় হয়।
মানে গছ গছ লগত আৰু আম এনেতো চবচে বেছি তুমি পা অক্সিজেন সেইটোতো এমেজন জংগলৰ পৰাই আহে ন'।
এমাজন জংগলৰপৰা আহে হয় হয়।
তো শুনিছানে নামটো?
হয় এ, এমাজন জংঘললৈ মানে এ, তাতে মানে মই শুনা পাইছোঁ তাতে মানে বহুত ধৰণৰ গছ গছনি আছে, তাতে মানে আন্ধাৰে হৈ থাকে মানে এ, দিনতো আন্ধাৰ হৈ থাকে কাৰণ গছ গছনি তাতে বোলে বহুত আছে বোলে।
অ' তাতে বৰষুণ দিয়ে থাকে।
হয় আৰু ততে বোলে দিনতো বোলে জংঘলটোত পুৰা অন্দাৰ হৈ থাকে।
সূৰ্যৰ পোহৰে যায় নাপায় ইমান গছ গছ চিনি আছে। ভাল
এমেজন জংঘলৰ দৰে যদি আমাৰ অসমৰ প্ৰতিটো জংঘল হ'ল হয়।
কি বঢ়িয়া
বঢ়িয়া অৱস্থা হ'লে দেখাটো ভাল লাগালা হয়।
হয়।
চব হৈ থাকিল হয়।
তাকেই।
ঠাণ্ডা নোহোৱা, গৰম বাঢ়া, এইটো সমস্যাটো কিহৰ কাৰণে জানানে? এয়া আমাৰ গছ গছনি কাটি গছ গছনি কাটিকে আমি বৰবাদ কৰি আছোঁ, নিজৰ মানে সেইটো পৰিৱেশ। চ হয় কি নহয়?
তাকে আৰু আমি আৰু গছ গছনি কাটিলে লাহে লাহে আৰু আমি শাক চবজি পোৱা বন্ধ কৰ কৰিবলৈ লাগিব আৰু এনেকুৱা অৱস্থা হৈ যাব।
অ' আমি অক্সিজেন আমাৰ জীৱনটো ডাঙৰ সেইটো জীয়াই থাকাতো হয়। এইটোৰ দ্বাৰা গছ গছনি হয়। আমি গছ গছনি ৰুব লাগে অ'। অ' অক্সিজেনে নাথাকিলে আমি কেনেকৈ জীয়াই থাকিম কোৱাচোন? এইটো মেইন কথা যেনেকুৱা মানুহবোৰ বাঢ়ি গৈ আছে। যে এই দা ৰাস্তাৰ গছবোৰ কাটিকে তোমাৰ ফ্লেট বনাই আছে, ঘৰ বনাই আছে, পাহাৰত মাটি কাটিকে ঘৰ বনাইছে আৰু তাৰপিছত বায়ু প্ৰদূষণো কৰি আছে। তি প্ৰদূষণো কৰি আছে। বা তাৰপিছত চব ধৰণৰ পৰিবেশ প-পৰিৱেশৰ ধ্বংস কৰি আছে। যে গছ গছনি কটিকে
তাকে মানে গছ গছনিৰ ফলত তোমাৰ আজিকালি পো প্ৰদূষণো যথেষ্ট হয় চাবাচোন প্ৰদূষণ বোৰ যে হয় মানে বা মানুহৰ যে বেমাৰবোৰ হয় প্ৰদূষণৰ ফলত আৰু বৰষুণে যে বৰষুণো যে কমিছে, বহুত গছ গছনি
উম। আৰু আজিকালি এচ বৰষুণ হয় বোলে ফাষ্টে ফাৰ্ষ্ট যেতিয়া বৰষুণ হয়, যেতিয়া খৰালিৰ পৰা পিছত দিয় ফাৰ্ষ্টত বৰষুণ তেটো এচিড বৰষুণে হয় বোলে। চব মানে সেইটো ফেক, অ' তোমাৰ ফেক্টৰীৰ পৰা যোৱা ধোঁৱাবোৰৰ মানে আকাশত যায় যে জমা হৈ যায়। বৰষুণ দিওঁতে সেইটো বৰষুণটো পৰি যায়। তাৰ ফলতে মানে এচিড বৰষুণ হয় বুলি কোৱা যায় আৰু।
হয় মানে তুমি চাবাচোন আজি আজিকালি যথেষ্ট পৰিমাণে বৰষুণ কমি গৈছে। তুমি আজিয়ে চাব পাৰা আজিয়ে কিমান টাইম বৰষুণ দিলে তোমাৰ! আজি হাইডলি দহ পোন্ধৰ মিনিট বৰষুণ দিছে ভালকে। কিহৰ কাৰণে গছ গছনি নাই।
উম, গছ গছি নাই তোমাৰ সেইটোয়ে আৰু। আমাৰ গুৱাহাটীৰ এটাই অলপ বা মানে ক'ব গ'লে জংঘলতটো বেছি আছে স সেইটো আমচং জংঘলতটো আছে। অলপ সেইটো পবিতাৰ লগত জইন আছে সেইটোৱে আৰু অসমত ডাঙৰ জংঘ
বাকী আজিকালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ইমান নাই।
উম, নাই নাই চব কাটি পেলাইছে তাৰ পৰা। তাৰ ফলত হাতী বাঘ ৰাস্তা ওলাই পৰিছে।
ৰাস্তা ওলাই পৰে আৰু আ-আা-আধা আধি গছ গছনিটো কা কাজিৰঙাত বা বানপানীৰ ফলতো গুচি যায় ভাঙি যায়।
জীৱ জন্তুও মানে ক'ত ক'ত যায় পায়।
মই ভাবো যে মানে আমাৰ অসমৰ মানে কিছুমান এনেকুৱা এনেকুৱা পৰিস্থিতি আছে তাৰ ফলতো মানে গছ গছনিবোৰ এনে এনে মানে ভাঙি ভাঙি যাই আছে। যেনেকুৱা মই ক'লো বানপানীৰ ফলত কৃত্ৰিম বানৰ ফলত।
কৃত্ৰিম বানপানীৰ ফলত। এই গছ গছনিবোৰ মানে আৰু পাহাৰত মানুহবোৰ বাঢ়ি আছে। সেইও গছ গছনি কাটি আছে। মানে আমি গছ গছনি ৰুব লাগে।
ব-ঘৰ বনাই আছে।
উম, এনে তুমি গছ গছনি ৰুৱানে ঘৰত?
ৰু মানে সপ ডেইলি নোৰু সপ্তাহত পাৰিলে এটা বা দুটা গছৰ পুলি ৰুওঁ। মানে শাক-শাক শাক বা চবজি যিকোনো এটা।
অ', সেইটো শাক পাচলিৰ গছ গছনি হে। মইতো গছ গছনি ৰুলে মানে মানে ডাঙৰে ফল মূলৰ গছ ৰু। কঠাল গছ আহ মধুৰিআম গছ তাৰ পিছত লিচু গছ আমাৰ মানে তামোল বাগান আছে। তামোল বাগান আছে আৰু আমাৰ নাৰিকল গছ আছে আমাৰ। আমাৰ ঘৰত মানে বিভিন্ন ধৰণৰ গছ গছনি আছে। তোমালোকৰ আছেনে?
আমাৰ তেনেকুৱা নাই। তামোল গছ আছে তাৰ পিছত তোমাৰ মধুৰিআম তাৰ পিছত এইটো শাক পাচলি এনেকুৱাই মানে ফলৰ ক-ক'ব লাগিলে এইখিনিয়ে। অকল মধুৰিআমটোয়ে।
অ', আমাৰতো বহুত আছে তোমাৰ কলগছ আছে নাৰিকল গছ আছে তামোল গছ আছে বগৰী গছ আছে লিচু গছ এক চাইডে দি ক'বলে মানে
অ', আগ-আগ আগতে আছিল মানে। ড্ৰেগন ফ্ৰুইটৰ গছ আছিল কিন্তু এতিয়া নাই।
অ', ড্ৰাইগন ফ্ৰুটৰ গছ আছিলে নেকি মোক ড্ৰাইগন ফ্ৰুট আৰু গছ মানে খেতি কৰিবলৈ মন আছে।
হৈছিলো কিন্তু তিনটা মান হৈছিল।
হয় নেকি, খালানে?
অ', খালো।
অ', ড্ৰাগণ ফ্ৰুট, হয়নে কি?
আৰু যিহে দাম ড্ৰেগন ফ্ৰুটৰ।
অ', মই কিনি খাইছিলো ইমান টেষ্টে নাপালো ড্ৰেগন ফ্ৰুট।
কোনটো বা খাইছিলে এতিয়া স-স সৰুটো খাইছিলে নে ডাঙৰটো খাইছিলা?
ডাঙৰটো খাইছিল, এটাই আছিলে তোমালে এ, এ, তিনপোৱা মানৰ
মানে অলপ নিমখ চিমখ মিক্স কৰি খাব লাগে। আৰু, আৰু যিয়ে দাম তিনশ টকা কে এ, এটা তিনিশ টকা কেজি চাগে ন।
উ, তিনিশ টকা কেজি।
তিনিশ টকা কেজি ভাবা তুমি।
একবাৰেই খাইছিলো মানে।
টেষ্ট, টেষ্ট নাই, টেষ্ট ইমান যথেষ্ট আছে বুলি নহয় কোনটো খাব পাৰি আৰু। মানে ঠিক, ঠাক আছে।
এনেকুৱা লাগে, এনেকুৱা লাগিছে মোক তো খন এইটো ৱাটাৰ মেলন থাকে যে কি বুলে তেনেকুৱা অলপ অ, অলপ লাগিছে।
হয়, হয়, হয়, হয়, অলপ ৱাটাৰ মিলন টাইপে লাগে।
লাগিছে মানে অলপ।
নিমখ চিমখ অলপ সানি ললে মানে টেষ্টটো মানে চেঞ্জ হৈ যায়।
হয় নেকি অ, তেনেকুৱা খোৱা নাই আৰু একবাৰে কিনি খাইছিলো মোকো এইটো মানে এইটো কৰিব মন গৈছিলে মই ঘৰত একবাৰ মাছৰুম ট্ৰাই কৰিছিলো মাছৰুম
হৈছে ন।
নাই হোৱা এ, লগালো মানে হোৱাতো হৈছিলে। কি হ'ল মানে কি মৰি জানে মানে হৈছিলে অলপ, চলপ। তাৰ পিছত কি বা হ'ল।
মাছৰুমৰ টেষ্টটো কেনে অ, মই খাই পোৱা নাই কেতিয়াও।
এই মছৰুম খাইছওপৰিৰত মাংস দৰি লাগে, ব্ৰইলাৰ মাংস।
কি কোৱা সচাই তেনেহ'লে মই খাম।
একবাৰ ট্ৰাই কৰিব মাছৰুমৰ টেষ্ট বহুত ভাল। তোমাৰ মাছৰুমৰ পোৱা এশ টকা আছে। ধ, মাংস বনোৱা নিচিননা বনাব। মাংস বন নিচিনা বনা পচ
হয়, নেকি। তাই, ট্ৰাই কৰিব লাগিব ৰ'বা।
আহ।
চিকেনৰ দৰে যদি হয় ট্ৰাই কৰিব লাগিব।
অ, বিৰাট ভাল লাগে চিকেন প্ৰ, একদম মানে চিকেনৰ নিচিনা বনাবা তুমি নকবা এইটো কি কেণেই হয় বুলি ক'বা।
হয়, হয়, হয়। ঠিকে কৈছা বাৰু ট্ৰাই কৰিব লাগিব দিয়াচোন।
কৰিব একবতো ট্ৰাই কৰিব বাৰু বেছি, বেছি যটো মই ট্ৰাই কৰোঁ, তোমাৰ মাছৰুমৰ ট্ৰাই কৰিছোঁ। তাৰপিছত তোমাৰ চব ট্ৰাই কৰিছো অ, তোমাৰ ক'বলৈ মন গৈছিলে মোক। এইটো কি বুলে তোমাৰ যে থাকে মছৰুমৰ এটা বেলেগ প্ৰজাতিও থাকে পাত, পাত থকা। সেইটো ট্ৰাই কৰা নাই। অ, সেইটো ট্ৰাই কৰিব লাগিছিলে একবাৰ দে। ঠিক আছে। ইয়াৰ বিষয়ে পিছত কথা পাতিম দে অ, ইয়াৰ বিষয়ে অ, দিয়া ধন্যবাদ।
অ'।